নমস্কাৰ হয় আপুনি শুনি আছে ন?
হয়।
হয় আপুনি যদি ব্যস্ত নহয় মোক অলপ অসমৰ পৰিবহণৰ বিষয়ে চমুকৈ জনাব পাৰিব নেকি?
হয় মই চমুকৈ জনাই থৈ দিছোঁ বাৰু আপোনাক।
যে আপোনাৰ পৰিবহন ব্যৱস্থা হৈছে
হয় হয়।
বৰ্তমান সময়ৰ এক মানে আপোনাৰ ব্যৱহাৰযোগ্য ব্যৱস্থাই বুলিয়ে ক'ব লাগিব পৰিবহন ব্যৱস্থা।
হয় বহুতেই গুৰুত্বপূৰ্ণ বুলিয়েবোৰ হয় ক'ব লাগিব।
আপোনাৰ বস্তুৱে হঁওক বা জীৱ জন্তুৱে হঁওক বা আপোনাৰ যিকোনো সামগ্ৰীয়ে হওক যে এঠাইৰ পৰা আন ঠাইলৈ নিবলৈ ব্যৱহাৰ কৰা মাধ্যমটোৱেই হৈছে বৰ্তমান যুগৰ পৰিবহণ ব্যৱস্থা।
হয়, হয় নিশ্চয়।
হয়।
উম।
হয় আপুনি আৰু কি জানিব বিচাৰিছে পৰিবহণ ব্যৱস্থাৰ বিষয়ে সুধিব পাৰে।
হয় এনে সাধাৰণতে আপোনাৰ পৰিবহন ব্যৱস্থা স্থা মানে কেনেকুৱা ধৰণৰ পৰিবহণ ব্যৱস্থা উপলব্ধ আছে আপুনি মোক অলপ জনাবচোন।
হয়। আহ পৰিবহন ব্যৱস্থা আপোনাৰ প্ৰধানকৈ তিনিটা ভাগত অৰ্থাৎ ভাগ কৰিব পাৰি।
হয়, হয়।
যে প্ৰথমতে যদি আমি কবলৈ যাওঁ স্থল পৰিবহনৰ বিষয়ে ক'ব লাগিব।
দ্বিতীয়তে আপোনাৰ জল পৰিবহণ আৰু তৃতীয়তে আপোনাৰ আকাশ পৰিবহণ। হয় আপুনি আৰু কি জানিব বিচাৰে মোৰ পৰা।
হয় এনেই আপোনাৰ ধৰক পৰিবহণ ব্যৱস্থাই এখন আমাৰ ধৰক অসমৰ অৰ্থনীতিৰ ব্যৱস্থাত অৰ্থনীতি ব্যৱস্থা তাত কেনেদৰে সহযোগ কৰিছে বাৰু উন্নতি কৰিছে আপুনি অৱগত নেকি তাৰে বিষয়ে।
হয় যে পৰিবহন ব্যৱস্থাই আ আমাৰ অৰ্থনৈতিক ব্যৱস্থাত বহুতেই বেছি গুৰুত্বপূৰ্ণ অৱদান আগ বহাইছে বুলি কব লাগিব আপোনাৰ যদি কবলৈ যাওঁ যে পৰিবহন ব্যৱস্থাই আপোনাৰ পৰিবহণ ব্যৱস্থাৰ মানে চৰ চৰকাৰী যিটো নিয়ম অৰ্থাৎ নিয়ম কানুন লাইচেঞ্চে হওক বা আপোনাৰ পথ সুৰক্ষাৰ বিষয়ে যদি বিতং ভাৱে জনাবলৈ যাওঁ।
হয়, হয়, হয়।
অথবা আপোনাৰ অহ, অসমৰ জিলা পৰিবহণ কাৰ্যালয়সমূহে আপ আপোনাতে প'ৰ্টেলসমূহহে চাব পাৰে। আৰু আমি যদি অৰ্থনৈতিক ভাৱে আমি যদি অৰ্থনৈতিক ভাৱে লাভৱান বুলি ক'বলৈ যাওঁ। যে আপোনাৰ যিহেতু আমি দেখিবলৈ পাওঁৱেই যে। আপোনাৰ গধুৰ যান-বাহন চলাত যিটো আমাৰ নিয়ম কানুন ব্যৱস্থা কৰা হৈছে। যে যিটো আমাৰ টুলগেট ব্যৱস্থা কৰা হৈছে। ইয়াৰ দ্বাৰা আমাৰ অৰ্থনৈতিক উন্নতি হোৱাৰ দিশ উ উম, মানে পৰিকল্পনা কৰা বুলিয়ে ক'ব লাগিব। যাৰ ফলত আমাৰ অহ অৰ্থনৈতিক এ দিশত আগবাঢ়ি গৈছে। অহ, লগতে আহ আমাৰ মানে যিটো অহ, মানে যিটো গতিশীল মানে যি যিটো গতিত মানে এখন বাহন চলিব লাগে। সেই গতিৰো এটা মানে অ, আপোনাৰ অ, মানে নিৰিখ ধৰি দিয়া বুলি ক'ব লাগিব হয়, আপুনি আৰু আপুনি আৰু কি জানিব বিচাৰে মোৰ পৰা সুধিব পাৰে।
হয়, নিশ্চয় পৰিবহণ ব্যৱস্থাৰ যোগেদি বহুখিনি অহ, উন্নতিৰ ফালে আগবাঢ়িছে বৰ্তমান সময়ত আপোনাৰ অহ বস্তু এঠাইৰ পৰা এঠাইলৈ বেপাৰ বাণিজ্য কৰাৰ ক্ষেত্ৰতে হওঁক এঠাইৰ পৰা এঠাইলৈ লৈ যাব অহ অহ, বাবে বা মানুহবোৰ এঠাইৰ পৰা এঠাইলৈ যোৱা কাৰণে আপোনাৰ জল পৰিবহণ ব্যৱস্থা
হয়।
ব্যৱস্থাই হোৱা, আকাশমাৰ্গেৰে ধৰক আপোনাৰ অহ, বিমান পৰিবহণ ব্যৱস্থা।
হয়।
আপোনা স্থল স্থলেৰে আপোনাৰ ধৰক উম গাড়ী গাড়ী বা মটৰ চাইকেল বা বাছ এইবিলাক বিভিন্ন মাধ্যমেৰে আমি যাতায়ত বা পৰিব পাৰোঁ। হয় পৰিবহণ ব্যৱস্থাই ধৰক ব্যৱস্থাৰ ফলত কিছুমান সমস্যাৰ সন্মুখীন হয় বা সমস্যাৰ সৃষ্টি হয় নতুন নতুন। আপুনি তাৰে বিষয়ে জানে নেকি? সমস্যা কিছুমান পৰিবহন।
হয় আপুনি, হয় আপুনি প্ৰ, হয় আ-আপুনি অহ প্ৰশ্নটো হয় আপুনি প্ৰশ্নটো, আকৌ এবাৰ কৈ দিব নেকি।
হয় নিশ্চয় মই জনাই আছোঁ যে পৰিবহণ, পৰিবহণ ব্যৱস্থাৰ ফলত কি কি সমস্যা দেখা দিয়ে বা সমস্যা হয়।
পৰিবহন ব্যৱ, মানে পৰিবহনৰ ফলত যদি আমি প্ৰধানকৈ ক'বলৈ যাওঁ যে আমাৰ যিটো আমাৰ অহ, আপোনাৰ অহ, বায় আপোনাৰ মটৰ চাইকলে হওঁক বা আপোনাৰ গধুৰ যান-বাহন প্ৰশ্নটো আপোনাৰ গধুৰ, হয়। হয়, দুচকীয়া বাহন। বাহনিয় হওক এ আপোনাৰ যিটো অ' আপোনাৰ ধুৱা ওলাই। যিটো পাইপৰ পৰা ঠোহা ঠোহা সেই ঠোহাই আমাৰ আহ উ বায়ুমণ্ডলত বিশেষভাৱে আহ প্ৰভাৱ পেলোৱা দেখা যায়।
হয় হয় আৰু যোনটো আপোনাৰ শিঙাৰ শব্দ শিঙাৰ শব্দ গাড়ীবিলাকৰ যান বাহনবিলাকৰ শিঙাৰ শব্দ বা আপোনাৰ ট্ৰেফিক ট্ৰেফিক জামতেই হওক বহুখিনি সমস্যাৰ সৃষ্টি হয় বা সন্মুখীন হয় ইয়াৰ ফলত আপোনাৰ শব্দ প্ৰদূ্ষণো হয়। আৰু যি ধুৱ নিৰ্গিত হয় গাড়ীৰ চেলেঞ্জাৰো পৰা আপোনাৰ ফলত বায়ুমণ্ডলত বহুখিনি বেয়া প্ৰভাৱ পৰিবলৈ দেখে
নিশ্চয় নিশ্চয় নিশ্চয়।
ত বহুখিনি সমস্যা আছে তেনেকৈ আপোনাৰ ৰাস্তা ঘাট ৰাস্তা ঘাট আপোনাৰ ধৰক তেতিয়া বানপানীৰ সময়ত ৰাস্তা ঘাট ধৰক আপোনাৰ ভাঙি যায় বাছিঙি ভাঙি ছিঙি যোৱাৰ ফলত পৰিবহণ ব্যৱস্থাটো সুচলভাৱে চালি কৰিব নোৱাৰে সুচলভাৱে ৰেল আল আপোনাৰ গধুৰ বাহনবিলাক ব্যৱসায় বাহন ব্যৱসায় বাণিজ্য
হয় হয় নিশ্চয় নিশ্চয় নিশ্চয়কৈ হয়।
আৰু আপোনাৰ ইয়াৰ সমস্যায় সমাধান ক কৰিব আপুনি কি বুলি ভাবে সম পৰিবহণ ব্যৱস্থা ধৰক এইখিনি যিখিনি সমস্যা আমি জানিলোঁ পৰিবহণ ব্যৱস্থাত এইখিনি সমাধানৰ বাবে ধৰক আমি কি কি নতুন নতুন পদক্ষেপ
হয় হয় নিশ্চয়কৈ আপুনি যদি ক'বলৈ হয়। আপুনি যদি নিশ্চয়কৈ কবলৈ যায়। যে আমাৰ পৰিবহন ব্যৱস্থাক এটা আহ মানে এপ দিশাও এপ দিয়া এটা এ মানে এপ দিয়েও দেখা গৈছে অৰ্থাৎ মানে আপোনাৰ ইন মানে পঠওৱা এটা অ', মাধ্যম পাঠেৱা পঠা দেখা আহ গৈছে হয় গতিকে যদি ক'বলৈ যায় ইয়াৰ প্ৰধান আৰু আপোনাৰ হয় আপোনাৰ ইয়াৰ প্ৰধান আহ আপোনাৰ উৎসটোৱে হ'ব যে আপোনাৰ আহ মানে আহ মানে এনেকুৱা এটা বৱস্থা কৰিব লাগিব যাৰ ফলত আপোনাৰ এই যিটো খহা হওক বা শিংশিঙা আপুনি কৈছে যে শিংশিঙীয়া এইবিলাক যাতে কোনো ধৰণৰ গাড়ীৰ পৰা নি থোঁহা নিৰ্গত নহয়। বা আপোনাৰ যাতে গাড়ীৰ খিন ঙ মাত মানে নলাই তাৰ বাবে চৰকাৰে এটা মানে আপোনাৰ ব্যৱস্থা গ্ৰহণ কৰা অতিকৈ জৰুৰী বুলি মই ভাবো।
হয় আৰু ধৰক আপোনাৰ পৰিবহণ ব্যৱস্থাৰ এনে ভাল আপোনাৰ ধৰক কেইটামান বৈশিষ্ট্য বা ভাল কেনেকুৱা বুলি ভাবে আপুনি পৰিবহন ব্যৱস্থাৰ যোগেৰে।
হয় পৰিবহন ব্যৱস্থাৰ ব বৈশিষ্টয়টো নিচেই আপোনাৰ নগনয় বুলিয়ে ক'ব লাগিব। কাৰণ আমি যিহেতু আমি আপোনাৰ ইয়াত থাকিও আমি আপোনাৰ বহু দূৰ দূৰণিলৈ আমি যাতায়াত কৰিব পাৰো। যিটো আমাৰ আ, চাৰি তিনিচকীয়া বাহনৰ দ্বাৰা নহয়। যিটো আমি আহ, আমাৰ যিটো মানে আপোনাৰ যাতায়াত ব্যৱস্থা, যিটো আমাৰ চাৰিচকীয়া বাহনেৰে নহয় তাক আমি ৰে'লৰ দ্বাৰা কৰিব পাৰো। যিটো আমাক ৰে'লৰ মানে সময়সূচী যিহেতু আমাক ৰেলৰ আহ মানে বহুত দূৰ-দূৰণিত লৈ যাবলৈ আমাক ৰে'লৰ আপোনাৰ সময়ৰ প্ৰয়োজন। অতি সময়ৰ প্ৰয়োজন গতিকে, যদি আপোনাৰ আহ্ মানে হয়। আ
হয়। হয়। মানে ধৰক দ্ৰুত আৰু সময় কম সময়ত আমি এঠাইলৈ যাব লগাৰ ফলত আমি বিমানব পৰিবহণৰ যোগেৰে আমি যাতায়াতটো কৰিব পাৰোঁ। হয়। মানে দ্ৰুত হয়, আৰু আপোনাৰ আৰামদায়ক হয়। সুলভ বা আহ আৰু ধৰক, আপোনাৰ স্থল পৰিবহণেৰে যদি আমি যাতায়ত কৰা যায় তেতিয়া আপোনাৰ। তাৰো বৈশিষ্ট আপোনাৰ কিছুমান আছে ধৰক। আহ আৰামদায়ক হয়, দ্ৰুত হয় আৰু উম,
হয়, হয়। নিশ্চয়, নিশ্চয়।
আৰু
হয়।
হয়। আৰু আপোনাৰ ধৰক আজিকালি পৰিবহন ব্যৱস্থাত নতুন নতুন কিছুমান উম
হয়।
আপডেট বা নতুন, নতুন কিছুমান সংযোগ কৰা হৈছে। বৰ্তমান নতুন নতুন বস্তুৱেই হওঁক। অ, এ আই চিষ্টেম, এ আই চিগ্নেল। আপোনাৰ কন্ট্ৰল কৰে ধৰক, এ আই আপোনাক ন, সময়ত আৰু আপোনাৰ নতুন নতুন ৰাস্তা ঘাট হোৱাৰ ফলত পৰিবহণ ব্যৱস্থাটো উম, বহুখিনিয়ে আগবাঢ়ি গৈছে আৰু ধৰক, কিছুমান ভিতৰুৱা অঞ্চললৈ ৰাস্তা। তা ঘাট পদূলি আজিকালি যিহেতু নতুনকৈ হৈছে। পৰিবহণৰ সুচলৰ। সুচালু ৰূপে ধৰক। সুচলৰূপে যাতায়াত কৰিবলৈ সহজ হৈ পৰিছে মানুহখিনি।
হয়, হয়। নিশ্চয়, নিশ্চয়।
হয়। তাৰে বিষয়ে আপুনি কি বুলি ভাবে?
হয় যে, আপোনাৰ যিটো আমাৰ। এঠাইৰ পৰা আনঠাইলৈ যিটো আমি আ যোৱাত আগতে ই। আপোনাৰ অ, মানে অতিকৈ সময়ৰ প্ৰয়োজন হৈছিল অৰ্থাৎ,। যিটো আমি অ, সময় আগতে যি দুই-দুই ঘণ্টা লৈছিলো আৰু সেইটো আমি বৰ্তমান সময়ত এঘন্টাত যাবলৈ সক্ষম ক্ষম হৈছোঁ। এই পথ। অৰ্থাৎ, আপোনাৰ এই পথৰো আহ মানে আপোনাৰ। ভাল এটা আপোনাৰ মানে ব্যৱস্থা গ্ৰহণ মানে অৰ্থাৎ, আহ মানে। ওপৰতে এটা ভাল
হয়।
পাৰ্ত মানে, উম, ভাল কৰাৰ ফলত আৰু।
হয়, নিশ্চয়। আপোনাৰ পৰা কথাখিনি জানিব পাৰি, পৰিবহণৰ বিষয়ে মই খুবেই ভাল লাগিল মোৰ আশা কৰোঁ কেতিয়াবা এতিয়া আৰু পিছলৈ লগ পাম ধন্যবাদ বহুত বহুত ধন্যবাদ থাকিল আপোনাক হয় হয়।
ধ্যবাদ ধন্যবাদ হয় ধন্যবাদ।